কি কৰিছ? উম!
অ, শুনিছা নাই?
মই এতিয়া শুনিচুং। শুইছই
অ, শুব লৈছোঁ আৰু লাহেকে।
অঁ! উথনি ফোন কৰিছিলোঁ ক! মই এনেই আঁঠুৱা তলত সোমাই আছোঁ।
আঠুৱা তলত সোমাই আছ? তই কেনেকে সোমাই
ভিতৰত তাৰ মানে।
অ,
আঠুৱা তল বুলিয়ে কয় নহ এইটো, ওপৰত থকা নাই। ম'হ ওলাই যে।
অঁ!
তাৰপিছত
মহ বহুত ওলাইছে দে।
উম বাহিৰত থাকিবই নোৱাৰি, সেইকাৰণে ভিতৰত সোমাই আছোঁ, আঁঠুৱাৰ ভিতৰত। স হেৰি ফোন কৰিছিলে ক বেলেগত যায় যে কৈছে ময়ুৰিকো। তাৰ মানে এনেকে কৰি মানে হেৰিটো দেখালে যে বহুতেই। কাটি দিলে। উম। মনমা কেইদিন হে থাকিব? হুম।
পৰসি যাবগে।
অ অ। চুলিখিনি কি হৈছিলে তোৰ।
আগত। নাইকল। কেলে।
এনে সুধিছোঁঅ হি উম।
কিবা কষ্ট নেকি?
নাই কোৱা। ভনিবাই পাৰ্লাৰত কটাবগৈনো। উম।
কৈছে যোৱা মান।
উম। কলাটা কটমেইটো। আজি কি হ'ল আকৌ কাটিম কৈছিলেচোন। তাৰপিছত হেৰী। ভাত কোনে বনালে?
বনাইলৈছো আৰু কোনে নো বনাব হয়।
অ', বনাই থোৱা নাইআছিলে।
আছিলে হা অকমান অকমান আছিলে।
উম।
তাৰ পিছত খুৰীয়ে কৈছে ইমান গ'ল আছে ভাত নেলাগে বনাবলে।
উম।
কোৱা। পিছত মই। বনাই থৈ দিং পিছত আকৌ মোৰ বোৱা টো আহিলে। মানে এনে ভাত থাকিলে বেছি বেছি লাগ ন। দিব পাইবি।
বৰ দূৰত থকা নিচিনা লাগিছে এইটো।
এতিয়া।
উম, কিবা কৰিছ?।
বাহ।
অ', নহয় দূৰৰ পৰা কথা পাতি থকা নিচিনা লাগিছে আৰু মাতটো ভালকে ওচৰৰ পৰা নাই অহা আছিলে।
এতিয়া গৈছে নাই?
এতিয়া আহিছে মোবাইল দূৰত থৈ লৈছিলি।
উম, কি হয় হেডফোন লগাই চ ত ই।
অ সেই সেইটো বেয়া মাতো এবাৰ ডাঙৰকে আহিছে এবাৰ সৰুকে আহিছে।
মই হেডফোন লগাই কিনি যে। হেৰী কি কয়। অ', কি ফ্লিপকাৰ্ট চাই আছো মানে বেট কভাৰ এখন চাই আছো মায়ে চাবলৈ দিছে ক।
মাত টো ভাল যে নাই অহা আছিলে ক সেই কাৰণে ক। সেই আকৌ ফোন কৰিব নাইকোৱা নেকি ন'-
কোনে?
এ বগীত এইটো নাম্বাৰতে হেৰি এপটো আছে নে নাই তাৰ এতিয়া দিয়াতো মোক?
নাই সেইটো সিটোত আছে।
অঁ, অঁ-
অঁ, - সেনকা কথা হৈ গ'ল এতিয়া-
উম, জিৰো আকৌ সেই অথনী মাৰিছিলো যে হেৰীত ঘৰত এটা-
অঁ,
এয়া নিছা হঁতৰ ঘৰত সেইটো জিৰ' হৈ থাকিলে নাই- তোৰ নিচিনা দহটা দহটাতকৈ বেছিয়ে জিৰ' হ'ব এতিয়া মো-
ভালবাছে ভালবাছ-
আজি এতিয়াই আকৌ এতিয়া কেইটা আছিলে টেৰ নে-
আৰু কেইটা আছে?
আজিয়ে ছয়টা নে কেইটা জিৰ হলেই। আছে আৰু- মোৰ, তোলে মৰা কেইবাটাও জিৰ' হল।
মোৰলে মাৰিছিলি না ইমানখন?
এ তোলে অথনি মাৰিলোঁ তোক ৰিচিভ নকৰিলি তাৰ পিছত আকৌ কিবা হয়। এতিয়া অথনি মৰাটো এতিয়া-
তই নকৱাকে মাৰি দিঅ।
আজি গোটেই দিনটো লুব লুবি চা ক।
নাই খোৱা যে তই, মই ইমানকে মাৰিছিলোঁ।
উ।
তাৰপিছত হাৰি অ এয়া। তহঁতৰ পেহীদৌ সি মাৰে এবাৰ মই মৰো এবাৰ সি মাৰিলে মই নাপাং। ৰিচিভ কৰিলো কিবা হৈ যায় একো মই মাৰিলে সিও নাপাই সেনকা হৈ থাকে দুজনীয়। এবাৰ মৰা নহ'লেই।
এনেই নাম্বাৰ লোৱা হ'ল।
উম এনে গৈছে। কেবাৰো মৰা হ'লে আকো মই বৰপাই ত পা মাৰিছিলোং আকৌ এইটোত মাৰ বুলি পিনি কবলে।
তাৰপিছত ৰিচিভ নকৰিলে তাত-
উম। তাৰপিছত এই হেৰিও আকৌ- বাইচাক কবলে।
অ, আকৌ মাৰি চাবি তই।
মই সেই টা কালে কৈছো?
বগি।
এটাই এইটো নম্বৰ, হো।
অ, নহয় এইটোতে মাৰি লবি প্ৰথমে অ, তোমাক মই মাৰিছো দেই বুলি। মই সেইটো নাম্বৰ দি দিম ক। ৰ মই দি দিছো হা।
ৰ এতিয়া দিলে নো মই কেনেকে উলিয়াম বাও
পিছত উলিয়াবি ৰ এতিয়া অকল দি থৈ দিঙ ক
উম। এতিয়া নোলাইছে যে ৰ তাক সুধিব লাগিব এতিয়া কি কৰিছে ক হি এ নহ'লে তই পিছত দিবি মই ডাইৰেক্ট এনেকে কৰি দিঙ ৰিচিভ কৰিলে কৰিব নকৰিলে নি যি হলো হ'ব।
হয় নেকি মুঠতে লগাই কিনি কমপ্লিট কৰি থৈ দিয় নেকি
কমপ্লিট সিমান টো নহবগে এনেও আছেই মোৰ দহটাতকে বেছিয়ে আছে।
হয়নে
উম জিৰ' হ'লেও হওক মানে প্ৰথমবাৰ যি হ'লেও আজিৰ পৰা জিৰ' জিৰ' জিৰ'কে গৈ আছে।
উওম
উ। তাৰপিছত কি চবজি আজি?
সুদাভাত।
অ সুদা ভাত মাছৰ লগত নেকি?
মাছ যে মই অঠনি দিনত নাখালো বুলিয়ে পালোং দেই
কিহে এনেকে ঘ্ৰাং ঘ্ৰাংকে বাজিছে?
জানাইচোন আগৰ দিনৰ ফেন যে
ফেনখন যে এনেকে নাই বজা হবলাই
হয় সঁচাকে ফেনখন বাজিছে।
ইমান টানকে ঘ্ৰাওকে বাজে নেকি?
উম উ
সেইট
আৰু বাজিয়ে আছে চোন
বাজিলো সেনেকে নাই বজা তই যেনেকে বজাইছ ঘ্ৰাও ঘ্ৰাওকে
সেই মই নাই বজোৱা তাৰপিছত ঘৰত গোটেই কেইটা আছ
গোটেই কেইটাই মানে এটা নাই
মহিলাটোৰ নাই নেকি
মহিলাটো নাই
উম হুহ আছে
উম বৰষুণ দিলে নহয় সেফালে দিছিলে নাই
অ দিছে
উম
কতনো নিদিব অ ভণ্টি
পানী আৰু হ'লহে হপাই তহঁত পথাত
মইতো এনেও নোৱাৰো ৰু ৰুবলে
কাইলে যাম বোলা নহয় জানো
মে নেহী যাওঁংগী মোৰ লগত নহ'ব
কেলে জোক ওলোৱা নাই বুলি কোৱা নহয়।
মই এনেও নোৱাৰোং কাইলে ভাগৰ লগা দিন
অ অ অ অ হয়। কঠিয়াত লব পাৰিবি বাও।
কঠিয়াও নুতুলো দেই, হবই বোলে সেইখিনি যিমান খিনি আছে সিমান খিনি। ত আ ইমান কষ্ট। মানুহ চানহ নাপায় নহঃ তাতকে কৈছোঁ সঁচাকে ধানকে কিনি আনা নে লাভ আছে হয় নাই?
হয়। খালি এতিয়া নকৰিলেও আকৌ পিছতো কৰিব নোৱাৰিব যে সেইটো ডাঙ কথা কৈ থাকিলে মানে এনেকেই পাৰিবগে।
উম
নকৰা দেখিয়ে বেছিকৈ জোক হৈছে ক।
উ
ৰুবলেতো ভালে বোকাত কাটিবলেহে বেয়া লাগিব। যদি এনেকে বান্ধি থাকে।
মই যা কাটিব যাবলো নোৱামেহে হপায়।
এই মঘেৰিতা চাইদে কোনোবা এটা চাইদত পানী হয় থাকেচোন পানীতে ধান কাটে হেনো।
অ, আমাৰ নলনীতো হয়েই যোনবোৰ যে নৈ নৈ চাইডত যে নৈ কষত নৈৰ কাষ ঘৰৰ সেই যোনবোৰ পথাৰ আছে, দলনি নিচিনা টাইপৰ সেনেকুৱা বোৰ আছে পানী থাকেই নহয়। আৰু সেইবোৰ একদম ডাঠ ডাঠ হয় ন, নৰা বোৰ যে। এই নৰাবোৰে ইমান কাটে, দাবলে বেয়া হয় সেইবোৰ যে।
অঁ।
ধান হয় দহ পথাৰত কিন্তু দাবলে ৰুবলে বেয়া ন।
বেছি দ হ'লে বেয়া আও, যেনে আমাৰ খিনি দ হ'লো ভাল।
আমাৰ আকৌ বেছি দ' নঃ
ওম ইয়াত বেছি আক, কিবা পুখুৰী টাইপৰ কিন্তু পথা নহৈছিলে সপলাই।
মই কৈছো চ, মোক একদম পথাৰ পথাৰ নালাগিলে কিবা পুখুৰী নিচিনাই লাগিলে চাবলে।
লাগিলে মানে ধৰ এইটো প পুখুৰীয়ে হপলাই।
এ নহয় পথাৰে হয়।
হলেওঁ পথাৰ পথাৰ নালাগে ইমান পানী হয় নেকি পথাৰতো?
ওহ নেজানো।
যেনো অলপ শুকাব লাগে আকৌ যেতিয়া পানীয়ে থাকে যে।
সেইটোৱে ত
ঠা‌ণ্ডাদিনটো আমি যাওঁতে পানী নাছিলে জানো অলপ? জানো আছিলেই।
অঁ কৈছেচোন মানে ধান দোৱা চিজনতো তোৰ যে সেই হেনেকাই পানী থাকে।
ওম।
তাত নুশুকাই নহয়।
সেই পানী থাকিলে দিগদা হয় আক।
সেইটোৱে সেইটোৱে।
যোকপা।
উম
শুকাবলে টান।
আৰু জোক ওলাই ন, সেনেকাকে হলে?
জুক- অঁ, হাতীক যে ধৰে যে আগতে সেনকা কেইটা।
কি হাতীক ধৰে?
নহয় ম'হক নাকামোৱে জানো গৰু ম'হক?
নহয় মানে দোৱা ছিজনত ধান কাটা ছিজনত অ
অঁ অঁ কটাইছেন কেনেকুৱা হয় নাজানো হ'বই যে ওলাবই যে।
কটা চিজনত কি পটালি জুক নে কিবা আছে কিবা বুলি আছে যে,
এই সৰু পোৱালি জুকটো।
নহয়, ডাঙৰ জুকে হয়। কিন্তু, সেইটো মানে,
দীঘলকে এটা আছে যে, হুম?
নেজানো কেনেকুৱা হয়।
জুকটো ৰাখিছো পাই, সেই পোৱালিটোতকৈ অকণমান ডাঙৰ দীঘলটোকে এনেকৈ যায় ক এনেকৈ এনেই বগাই বগাই বনতে।
ই্্ আৰু নহ
অ অ।
এনেকা পানীতে হেৰি হয় হা। কিন্তু সেইটোৱে যে, লাগি নধৰে বোলে এনেই অকমান যে গৈ কিনি, ত কি হয় পোৱালি মেলি দিয়ে বোলে সেনেকুৱা। চিচি মোৰ যে ঘিনেহে লাগে দেই।